ল
হেল্ল' আহ
হেল্ল'
অ হেল্ল'।
কি খবৰ কি খবৰ?
খবৰ ভাল ভালেই
অ।
আপোনাৰ অ অ। খুৱালা হল অকমান দেৰি হ'ল।
ধোৱা পখলা।
খোৱা পখলা হৈছে। এই ধোৱা পখলা কৰি কিনে অকমান জিৰাই আছো।
অ জিৰণি লৈ আছা।
এই মোবাইলটো মাত্ৰ লৈছো।
অ মই এইমাত্ৰ। অলপ জিৰণি লৈ আছো এইমাত্ৰ আহিলো আৰু বাচন বতন ধুই
অ অ আহ কালি তাৰমানে অ জোৰোণৰ কিবা পিঠা বনাৰ কথা কৈছিল যে।
অ
এতিয়া আনিছে নেকি চাৱতাৰ?
অনা নাই। অলপ দেৰি আছে কেইদিনমান।
অ দেৰি আছে, ন?
উম।
বিয়াততো মাতিব অহা নাই? বিয়াত মাতিব আহিছে না?
অঁ অ।
অ মাতিব আহিছে।
তোমাক তোমাক যাৱা নাই মাতিব?
মোক মতা নাই।
অ মাতব' সময় আছে দেৰি আছেতো। কথাটো আলোচনা হৈছি হে।
অঁ অঁ অঁ।
দেৰি আছে। যাব মাতব' কিয় নাযাব।
অ মাতিব। বিয়াৰ কাৰণে কি কাপোৰ চাপোৰ লৈছে নেকি?
মইনা?
অহ, ঘৰৰে বিয়া।
অহ, মই লৱা নাই বৰ্তমান। এই লাৰু চাড়ু বনাই দিয়ে আৰু সিহঁতে কিবা একজোট দিম বুলি কৈছি আৰু। লাৰু পিঠা বনাই দিম বুলি কৈছো যে। সেনেকে আৰু দিব দিবো বুলি কৈছে, কি দিয়ে নাজানো আৰু।
অ আজিকালি কি নতুন নতুন কাপোৰ ওলাইছে টচ মুগা।
কি দিয়ে নাজানো আৱু। নিদিলেও কথা নাই সেই অলপ সহায় কৰিব লাগে সহায় কৰিম আৰু। সেইটোক ল কাপোৰ দিয়াৰ কাৰণে কথা নাই আৰু। দিলে দিব নিদিলে নাই। যি কাপোৰ আছে সেয়া পিন্ধিম।
অ নহয়। আ নিজৰ ফালৰ পৰা একযোৰ ল'ব লাগে। এতিয়া ঘৰৰে বিয়া। নিজৰ ফাৰৰ পৰা একজোৰ ললে ভাল আৰু।
উম চাও।
ধুনীয়া ধুনীয়া আজিকালি নি। অ আপোনাৰ তটো শুৱালগুছিতে ঘৰ নহয়, তাত কিমান ধুনীয়া তাত মুগাৰ টচ এইবিলাক
আছে সেবিলাক আছে আৰু কি লৈ থাকিম। লৈ থাকিলে দেখোন কাপোৰ লৈ থাকিলে থ'ৱা জেগাই নহ'ব।
সেইবিলাক আগৰ পুৰণা হৈ গৈছে।
পুৰণা হলেও কাপোৰ বিলাক ক'ত পলাম, সেগিলা আচল দামী কাপোৰ সেইবিলাকহে আছে। ৰি, আচল হেইগিলা আমাৰ এক নম্বৰ।
এক নম্বৰ ন? আগতে হা ভাল আছিল ন?
অ ভাল আছিল আমাৰ। উম আমাৰ ঘৰৰ ঘৰৰে কাপোৰ মোৰ যিখিনি কাপোৰ আছে ঘৰত বোৱা কাপোৰে গোটেইখিনি।
নিজে বুইছিল ন? লগত মানে নিজে লগাইছিল?
অহ নিজে লগোৱা।
অ নিজে শাল বোবো জানেই?
জানো।
অহঁ।
জানো।
জানে ন?
বেলেগ আৰু ইয়ে মই পাতা নাই খাল নাই বহুত ভেজাল না।
ভেজাল অ।
ইয়াতে আৰু আকৌ নহ এতে বহুত সা সৰঞ্জাম বহুত গিলা লাগে নহয় খাল এখন পাতিব লাগিলে।
আজিকালি আৰু বেলেগ ধৰণৰ বয় নেকি ন মেচিনৰ দ্বাৰাই।
আজিকালি মেচিন বেলেগ মেচিনৰ দ্বাৰাই বয়ে উম আগততো বেছি ভাল আছিল।
আগতেতো বহুত তাত শুৱালকুছিত পাট মুগাৰ বেছি বিখ্যাত আছিল।
উম আমাৰ আমাৰ ঘৰতে আমাৰ বিশখন। বাইছখন শাল আছিলে। আমাৰ মাৰ ঘৰত মায়ৰ ঘৰত।
এতিয়া
এতিয়া পোন্ধৰখন মান আছে উম। পোন্ধৰ খন মান আছে এতিয়া।
অ এইবিলাক বজাৰত লৈ যায় মানে ঘৰৰ পৰা লৈ যায়।
কাপোৰ দিয়া মানুহ আছে লৈ যায় আৰু।
অ।
বেপাৰী বোলি কথা নাই যিখন য'ত দিয়ে আৰু দোকানত ফিক্স কৰাই থাকে এখন তাতে দিয়ে এখন জেগাতে দিয়ে।
অ লাভ হয় ন এইবিলাক
লাভ নোহোৱাকে চলি আছে নে লাভটো হয় কিন্তু এটা হেৰি হয় কুটাৰ দামতো বেছি আছে আজিকালি
সেনেকা কাপোৰৰ দাম
কাপোৰৰ দামটো বেছি হৈ যায়।
এইটো সূতাৰ দাম বাঢ়ি গৈছে এতিয়া কাপোৰৰ দামো বাঢ়ি গৈছে তেতিয়া বুৱনী বিলাকৰ অহ বুৱনীৰ খৰচটোও বাঢ়ি গৈছে।
সেইকাৰণে কাপোৰ শুৱলাকুছিৰ সেই পাট মুগাৰ কাপোৰ দাম দেখা পায় এ এতিয়া বজাৰত ওলোৱা কাপোৰ বিলাকে মানুহ বিলাকে পিন্ধে বেছিভাগ অহ পলিপাত অহ সেইবিলাকে পিন্ধে এ হেই নে অ যিমান সেইবিলাক পিন্ধক সেই সেই আচল কাপোৰক শুৱালকুছি কাপোৰক নোৱাৰে
ন নোৱাৰে কিন্তু একে যেন লাগে
উম একে জেন নালাগে ইমান গম পাই যিমান কলো বিয়া এখনত ধৰ বিয়া এখনত কিন্তু এইবিলাক কাপোৰ নিকিনে এই পাটৰ কাপোৰ আছিলে কাপোৰ
পাটটো নিপিনে আজিকালি আৰু এইটো টচকটো বেছি হৈছে
টচকটো তোৰ বিয়াত নিপিন্ধে না
বিয়াত কিয় নিপিন্ধে অ বিয়াত কইনাই নিপিন্ধে কইনাই নিপিন্ধে বাকী বিলাকে
বাকী বিলাকে পিন্ধে কিন্তু টৰ্চ বুলি টৰ্চ বুলি ভজৰুৱা কাপোৰতো সেই কালাৰটো একে পিন্ধে
অহ
ইমান লেজী
আৰু
হেল্ল'
অ আৰু আজিকালি ধৰ এই পাটৰ চিট বিলাকো কি ভাল লাগে
হা
আজিকালি আৰু পাটৰ চিট বিলাকো কি ভাল লাগে ইমান ধুনীয়া ধুনীয়া ডিজাইন দি কেণে বনায়
অ বৰ ধুনীয়া ধুনীয়া দিয়া ভালেই লাগে
ভাল লাগে আগতে পাতল পাতলকে ফুল দিছিল আজিকালি একদম পাতৰ খন কি মানে ভৰ্তি ভৰ্তি ফুল দিয়ে।
আজিকালি দত চাই সমান দূৰত ফালে পিন্ধিব পাৰি।
কই নাই যি পিন্ধে দৰাও পিন্ধে
তোমাৰ বিয়াত পিন্ধা কাপোৰ কিলেও ভাল লাগিল দে।
এ মোৰ বিয়াৰ মোৰ বিয়াৰ অ স ভাল নাই চিম্পুল এইবিলাক। এতিয়া আৰু নতুন নতুন ডিজাইন হৈছে। এইটো নতুন নিজৰ পুৰণা যি কথা নাই এইটো পইচাৰ লগত কথা পইচা যিমানে দি খৰচ। কৰি সিমানে দামী কাপোৰ পোৱা যায়।
অ। সেইটো আহ পইচা লগত কথা।
কম পইচাৰ কম কাপোৰ বেছি পইচাৰ বেছি দামি কাপোৰ। ডিজাইনৰ লগত বেছি ডিজাইন ললে বেছি। ঠি কামি ভৰিব লাগিব কম ডিজাইনৰ কম।
উম পইচাই হে কৰিব।
পইচাই অ। পইচাই কাম কৰিব আজিকালি আৰু ধৰ। কইনাই যি পিন্ধে দৰাও পিন্ধে। আজিকালি আৰু বান্ধৱী বিলাক অ। একে একে পিন্ধে। আৰু ধৰ মেখেলা চাদৰ লগত বেগ খানো ছাতিটো।
অ এ খেৰে।
একে একে। আৰু। বেছি পৰি যায় মানে একে পৰি যায় সেইটোতে এনেওতো। পাই যামাই এইটো পিন্ধিবই লাগিব পাটৰ চাট।
কালাৰ টো কইনাৰ লগত যে এক লাগে মিলাই ভাল লাগে।
অ ভাল লাগে। ছাতিটো দি বহুত নতুন নতুন নিয়ম হৈছে আজিকালি। আৰু আজিকালি অ। মানে নহয় মই এইটো আহ মানে। ফটো উঠাৰ কাৰণে। ফটো ভিডিঅ' ৰিলছ ৰিলছ বনাই ৰিলছ বনোৱাৰ কাৰণে। ৰিলছ বনোৱাৰ কাৰণে সেইটোৰ কাৰণে। মন্দিৰ এটাত যাব মন্দিৰতটো মানে ভগৱানক পূজা কৰাৰ বাহিৰে ৰিলচ বনোৱাটো বেছি। পূজা কৰি থাকোতে ৰিলছ বনাই থাকে এতিয়া ভগৱানক কি পূজা কৰে।
উম সেইটয়েতো ইফালে বামুণে মন্ত্ৰ মাতি। থাকে হেতে ৰিলছ বনাই থাকে।
এ ভগৱানক কিবা কি খুজে। ৰিলছ বনোৱাটো এইটো বেছি হৈ গৈছে
অ। মেইন কথা ফটো।
ফটো মেইনটোতো ফটোয় হৈছে যিকোনো ঠাইত। বিয়া হওক ফুৰিব যোৱা হওক চবতটো ফটয়ে। অলপমান মানে ধৰ অলপ ওচৰৰ জেগাত ফুৰিব গ'লেও।
উম দে জা। দিন পাতব ৰাস্তা ৰাস্তা তাতেও ফটো ব্ৰিজত। পাতব দলঙত পাতব অ। সেইয়েই গোডল লাগিছে হান।
এনেকুৱা ইমান আৰু হেৰি নেকি তলত যাব লাগে ইমান ফূুৰ্তি এইটো নিজৰ ইমান ধুনীয়া ধুনীয়া ঘৰত থাকোতে নহয় বাৰ্থডে কৰিব খুজিছে হেৰি মন্দিৰত গ'লে হ'ল মন্দিৰতটো বাধা নাই হোটেল আছে
হোটেল আছে হোটেল ত
অ
ৰাস্তাতোকে বন্ধ কৰিব লাগে দলং খনকে বন্ধ কৰিব লাগে উম সেই হিচাপেও জেগাতো লেতেৰাও কৰি যাব
অ লেতেৰা কৰি যাব সেইটোতো চাফাটো নকৰে কোনেও
উম লেতেৰা কৰি যাব মাথাত আছে নে নাই মানুহিলে ক'ব নোৱাৰোঁ কিবা কৰে ইমান ধনী মানু্হ ইমান টকা পইচা থকা মানুহ বুদ্ধি থাকিব লাগে
মানে পইচাৰ পইচাৰ লেভেল টো দেখায় আৰু
অঁ।
পইচা দেখাইছে, এতিয়া পইচা আছে কাৰণে সেইত সেইখিনি লেভেল দেখাইছে, যাৰ পইচা এটা সেইবিলাক
উম। এতিয়া এতে বাৰ্থডে খাব যায় এইগিলাকত। খাবা যা এইগিলাকৰো এৰেষ্ট সিহঁতক অ এচ কৰিছৰা তপচিৰা।
ফুৰ্তি কৰা হ'ল পিছদিনা কি হ'ল?
উহুম খাওঁ পালনে নহয় তেলে? খাল হল
এনেই সৰু বাচ্ছা হলে বেলেগ কথা।
অ মাছ মানুহবিলাকতো বয়সস্থ।
বয়সস্থ। সৰু এতিয়া আৰু ইমান বয়সস্থ মানুহ আৰু এনেকুৱা বাৰ্থডে পাতে নেকি?
কম বয়সৰ মানুহ বেছি আঠাইছৰ তলৰ মানুহ নায়েই চব আঠাইছৰ ওপৰত।
এতিয়া সৰু বাচ্ছা হলে বা এনেকুৱা বাৰ্থডে কৰিলে একো নকৰিলেহয়।
উম।
অ বাচ্ছাটো ফূৰ্তিতে এইটো কৰিছে এইটো কথা নাই। বাপৰে বাপ! আজিকালি মানুহখিনি ডাঙৰ। বিচাৰ বুদ্ধি ভন বেলেগ হৈ গৈছে।
যিবিলাক মানুহ নিমন্ত্ৰণ কৰিছে সেইগিলাকো যাবই সিহঁত আৰু কি জানে সেইগিলা যাব পাতছে গৈছে। সিহঁতে যিমান জামালে লাগেনাথেকে আমাৰ ৰঙ পায়হেইগিলা। ভবা নাই, সেনেকুৱা হ'ব বুলি ভবাই নাছিল।
অ সিহঁততো কিমান লাজ লাগিছে?
উম।
আজি কেমেৰাৰ আগত উঠিব লগা হৈছে।
কিবা এনেকুৱা হ'ল সিহঁতৰ দিন বেয়া আছিল নেকি জন্মদিন পাতাত?
উম দিন বেয়া থাকে অ হ ক অৱস্থাটো কিন্তু সঁচা, দিন বেয়া থাকিলে সিয়াত তাতো নগলে হয় তাতে কিছুমান মানে
জন্মদিন ভালকে পাতোতে বেয়াই হ'ল। ভাল দৰকাৰ নাই বাততে?
সেইটোতো কাৰ দিন কেতিয়া কি আহে কোনেও হ'ব নোৱাৰে কিছুমান ভাল কাম কৰাওঁতে বেয়া হৈ যায়। সেইটোতো বেয়া কাম একো অন্যায় কাম কৰা নাছিল, মানে এইটো বাৰ্থডেটোহে পাতিছিল।
উম। বা অন্য কাম কৰা নাই হয় হেৰি বিজত যাম যিবিলাক মানুহ আপ ডাউন কৰে অহা যাহ কৰে সেইবিলাক মানুহ ত এৰি গৈছে ন বন্দ গেছে ন ৰাস ত বন্ধ কৰছি, দুফালে বন্ধ কৰছ চি সেইটো এটা ডাঙৰ ভুল কৰিছ ন? বহুত ভুলকচে ন সে
পৰপৰিছেতো বন্ধ কৰিকে ক কৰিছ যে